কি কৰি আছা?
আছোঁ তুমি কোৱা? তুমি কি কৰি আছা?
ময়ো আছো এনে বতৰ কেনেকুৱা গৈছে?
বতৰ ভালেই ৰবা, তোমাৰ ফালে?
অ' ঠিকে আছে বাৰু বেছি গৰম দিয়া নাই।
অ' বাকি? কি কিবা বিশেষ কাম
বিশেষ কাম মানে মই আমাৰ এই বিহুৰ কথা ভাবি আছিলো ৰবা, বিহুক এই
অঁ' বিহুৰ কথা, বিহুৰ কথা বাৰু ভাবিবলগীয়া বিষয়েও দিয়াচোন। বাৰু কি ভাবি আছিলা বা তুমি?
মানে ভাবিছো যে আগতে যেনেকুৱা-যেনেকুৱা অসমত বিহু পালন হৈছিল, বৰ্তমান এতিয়া মানে ঠিক তেনেদৰে আগৰ দৰে নহয় আৰু এতিয়া খুব মানে কমিয়ে গৈছে।
সেইটোতো হয়ে দিয়াচোন আজিকালি প্ৰজন্মই বিহুৰ লগত ইমান মানে মিলি জুলি থকা নাই আৰু আগতে যেনেকুৱা আছিল, গাঁৱতে হওক বা চহৰতে হওক বৰ্তমান সময়ত অলপ পৃথক আৰু তাতকে।
অ'সেইটো মইয়ো তাকে ভাবি আছো বোলো, আগতে যেনেকৈ তোমাৰ আহ মানে বিহুৰ প্ৰস্তুতি খুব ধুম-ধাম আয়োজনেৰে ভালকৈ কৰা হৈছিল বৰ্তমান সেইটো এতিয়া কমিয়েই গৈছে আৰু।
অঁ' বাকী তোমাৰ কোনটো বিহু ভাল লাগে পিছে তিনিটা বিহুৰ ভিতৰত।
মোৰতো বিহু বুলি ক'লেতো এতিয়া গোটেই কেইটা বিহুে ভাল লাগে, কিন্তু সকলোতকৈ প্ৰিয় বুলি ক'লে, মোৰ ৰঙালী বিহুতটো ভাল লাগে কাৰণ যিহেতু সেই সময়ত চাৰিওফালে তোমাৰ ঢোল, পেপাৰ অবদা আৰু আমি ৰঙালী বিহুত যিহেতু কাপোৰ লওঁ, নতুন কাপোৰ লওঁ ডাঙৰক সেৱা কৰো বা সকলোকে বিহুৱান দিও সৰু ডাঙৰ সেইকাৰণে মোৰ মানে ৰঙালী বিহুতো অলপ বেছিকৈ ভাল লাগে, আৰু তোমাৰ কোনটো ভাল লাগে পিছে?
মোৰো তিনিটাই ভাল লাগে দিয়াচোন, বাৰু বিশেষকৈ ক'ব গ'লে মোৰ ভোগালী বিহুতটো ভাল লাগে। কাৰণ ধৰা তাতে যিহেতু এ নামতে লুকাই আছে ভোগ মানে আমি সকলোৱে মিলি জুলি ভোগ কৰোঁ বা ধৰা উৰু উৰুকাৰ ৰাতি বিহুৰ আগদিনা উৰুকাৰ ৰাতি সকলোৱে মিলি জুলি একেলগে ভোজ ভাত খাওঁ বা বেলেগৰ ঘৰত তাৰ পৰা যে আমি ধৰা খৰি বা জেলেঙাবোৰ চুৰ কৰি আনি জুই জ্বলাওঁ জুই পুৱাওঁ সকলোৱে আৰু তোমাৰ পিছদিনোতো থাকে যে সকলোৱে ৰাতিপুৱাই উঠিব লাগে উঠি আৰু মেজি জ্বলোৱা বা সকলোৱে সেই মেজিৰ তাপ লৈ একেলগে পিঠা লাড়ু খোৱা বা ঘৰে ঘৰে গৈ ডাঙৰ মানুহবোৰক সেৱা কৰা এইবোৰতো থা কেই দিয়াচোন এইবোৰৰ কাৰণে আৰু ভাল লাগে আৰু নিজৰ যিটো অসমীয়া সংস্কৃতি তাৰ বাবে
হয় হয় মোৰো ভোগালী বিহুতো ভাল লাগে যিহেতু আমি সকলোৱে ভোগালী বিহুত একেলগে পৰিয়ালৰ সকলো খিনি মানুহে মিলি ভোগ কৰো সেয়া তোমাৰ পিঠা পনা আৰু দৈ চিৰা এইবোৰ জলপান আমি একেলগে গ্ৰহণ কৰো সেইবাবে যিহেতু ভোগালী বিহুটি ভোগৰে উৎসৱ গতিকে আমি মানে অহ গোটেই কেইদিন মাঘ বিহু মাঘ মাহটো গোটেই আমি ফু কৰিয়ে পাৰ কৰো আৰু সেইকাৰণে সেইটোও এটা মানে খুব ভাল লগা বিহু
বাকী পিঠা বনাৰ কথা ক'লে যিহেতু তুমি কেতিয়াবা বনাই পাইছানে আৰু ধৰা তুমি কি কি পিঠা বা লাড়ু খাই পাইছা আজিলৈকে বিহুৰ ক্ষেত্ৰত ক'বলৈ গলে
অ হয় মই বনাই পাইছো ৰবা এইবাৰো বিহুত বনাইছিলো বাৰু মই অ তোমাৰ পিঠা লাড়ু বুলি কলে এই ঘিলা পিঠা তাৰ নাৰিকলৰ লাড়ু তিলৰ লাড়ু আৰু চুঙা পিঠা এইবিলাক খাই পাইছো আৰু মোৰ তাৰে ভিতৰত মই নাৰিকলৰ পিঠা নাৰিকলৰ লাড়ু এইটো খুব প্ৰিয় আৰু যিহেতু অসমীয়া মানুহৰ সকলোৱে বাৰু লাড়ু পিঠা ভাল পায় তাৰে ভিতৰত মই নাৰি কলৰটো মানে ভাল পাও আৰু তুমি কোনটো ভাল পোৱা?
মও নাৰিকলতোৱে ভাল পাও ৰবা বাকী এই ধৰা আমিতো পিঠা পনা বনাওৱে পিঠাৰ । পিঠা চাগে। চাউলৰ গুৰিৰ পৰা বনাই ন।
হয় হয়।
মানে সেই প্ৰক্ৰিয়াতো তুমি ক'ব পাৰিবা নেকি? মানে, কেনেকৈ বনায় বা কেনেকৈ বনোৱা হয় আৰম্ভণি ক'ৰ পৰা কৰা হয়?
হয় প্ৰথমতেতো অহ তুমি চাউল বৰা চাউল অহ তুমি ভিজাই থৈ পানী ভিজাই থৈ কিনে সেইখিনি আমি ঢেঁকীত খুন্দি লয় এতিয়াতো বৰ্তমান গুৱাহাটীত ঢেকী নাথাকো কিছুমানে । ক্সীটো খুন্দিব বা গাঁৱে গুড়াটো ঢেঁকীতে খুন্দে তেনেকে চাউল খিনি খুন্দি লৈ গুৰি কৰি অলপমান আহ চাউল গু়ড়া খিনিৰে তেনেকে তাৱাত দি পিনে যদি তুমি নাৰিকলৰ বনাব খোজা নাৰিকল খিনি তুমি অহ ৰুকনিৰে ৰুকি লৈ সেইখিনি অলপ অহ চেনি বা গুৰ দি ভাজি কিনে তেনেকে বনোৱা হয় আৰু, অহ গু়ড়াখিনি তাৱাত দি পিনে তাৰে ওপৰত তিল খিনি বা নাৰিকল খিনি দি কিনে তেনেকে ঘিলা পিঠা বনোৱা হয়।
অ অ বাৰু আৰু পিঠা পনাৰ কথাতোটো ক'লোয়ে, বিহুৰ কথাও কলো কিন্তু। আমাৰ যিটো এটা বিহু আছে, ধৰা ৰঙালী বিহু আৰু ভোগালী বিহুৰ মাজত এটা বিহু ৰৈ যায়। ধৰা সেই বিহুটোৰ বিষয়ে কিব ক'ব বিচাৰিবা? বিচাৰিবা নেকি তুমি?
অ সেই বিহুটোতো আমি কব লাগিবই যিহেতু। গোটেই কেইটা বিহুৱে আমাৰ বাবে আহ মানে বিহুৰ ভিতৰত পৰে, যাতে গোটেই কেইটা বিহুকে আমি সমানে গুৰুত্ব দিব লাগিব, কঙালী বিহুৰ সময়ত বা কাতি বিহুৰ সময়ত আমাৰ যিহেতু। ভঁৰাল খালী হৈ থাকে যিহেতু উ মানে সেইখিনি সময়ত অসমীয়া ঘৰত কঙাল হৈ থাকে সেইবাবে কঙালী বিহু বুলি কয় কিন্তু তথাপিও কঙালী বিহুত আমি তমাৰ তুলসীৰ তলত আমি ধূপ চাকি প্ৰদীপ জ্বলোৱা হয় সন্ধিয়া এাৰ সময়ত আৰু যিহেতু সেইখিনি টাইমত আহ ধান চপোৱা নহয় গতিকে আমি পথাৰত গৈ লখিমী মাৰ তাতে মানে চাকি জ্বলাই কিনে আকাশ বন্তি জ্বলাই কোৱা হয় যে এইবাৰ যাতে আমাৰ খেতিখন ভাল হয়, আৰু যাতে আমাৰ ভঁৰাল চহকী হয়। তেনেকে কঙালী বিহুতোক গুৰুত্ব দিয়া হয় আৰু।
অ আৰু তোমাৰ ধৰা তিনিটা বিহুৱে অসমীয়া সমাজৰ এটা বহুত গুৰুত্বপূৰ্ণ অংগ দিয়াচোন। কিন্তু আজিকালি সময়ত তুমি দেখিব পাবা যে, ধৰা অলপ মানে বিহুৰ যিটো সাংস্কৃতিক শোভা বা ধৰি লোৱা যেনে। আগতে জড়িত হৈছিল, মানুহে বিহুৰ লগত সেই। দিশতটো লাহে লাহে কিন্তু বৰ্তনাম । বৰ্তমান সময়ত, ধৰা বৰ্তমান সমাজৰ যিবিলাক ল'ৰা ছোৱালী উঠি অহা সিহঁতক। সিহঁতৰ লগত মান, অলপ কমি কমি আহিব ধৰিছে। ত এই ক্ষেত্ৰত তুমি কি ভাবা যে, মানে আমি কেনেকে এইটো বস্তু। তো অলপ আগবঢ়াই লৈ যাব পাৰোঁ। নিজৰ সংস্কৃতিটোক আকৌ আৰু নতুন প্ৰজন্মৰ মাজত ধৰা অলপ আমি দিশ দেখুৱাব পাৰোঁ তেওঁলোককো বিহুৰ ক্ষেত্ৰতে।
সেইটোয়ে আজিকালিটো খুবেই কমি গৈছে, তোমাৰ আগতকে আজিকালি ল'ৰা ছোৱালী তোমাৰ এইবোৰ বিহু বুলি কলে নাজানেই। আৰু সিমান, এটা মানে উ উৎসাহো নাই যে বিহু বুলি ক'লে কিবা অ অলপমান, আনন্দ ফূৰ্তি কৰিব লাগে তেনেকুৱা। পোৱা নাই, গতিকে বৰ্তমানৰ লৰা ছোৱালী বিলাকক যদি আহ বিহুৰ বিষয়ে বা আমাৰ অসমীয়া সংস্কৃতিৰ বিষয়ে জান জনাব লাগে তেনেহলে আমিয়েই সেই কামটোক আগবঢ়াই নিব লাগিব। আমিয়ে তেওঁলোকক ভালদৰে বিহুৰ বিষয়ে। ষয় বা আমাৰ অসমীয়া সংস্কৃতিৰ বিষয়ে জনাব লাগিব। যিহেতু বৰ্তমান যুগতটো মানে একেবাৰেই মানে কি ক'ম আৰু আগৰ পৰম্পৰা ৰীতি নীতি এইবোৰ খুব কম তথাপিও যদি আমি চেষ্টা কৰো সিহঁতক মানে। আগবঢ়াই নিব পাৰো আৰু এইবিলাক কৈ কিনে নহলে ভৱিষ্যত ভৱিষ্যতলৈ আমাৰ অসমীয়া সংস্কৃতি বা এইবোৰ বিহু যি হওক এইবোৰৰ মানে, তোমাৰ চিন চাপে নোহোৱা যোৱা বুলি মই ভাবো আৰু।
আৰু বহু ক্ষেত্ৰত ধৰা আগতে যেনেকে অতীত সময়ত আৰু যেনেকে গাঁৱত আমি বিহু উৎসৱতটো পালন কৰিছিলো, সকলোৱে মিলি বা মানে এনেকুৱা হৈছিল যে এখন গাঁও এখন সমাজত নহয় এখন মানে এটা পৰিয়ালত পৰিণত হৈ গৈছিল আৰু বিহুৰ সময়ত। কিন্তু বৰ্তমান ধৰা গাঁও সমাজতো অলপমান এই প্ৰথাবোৰ বা এই পৰম্পৰাবোৰ ৰীতি নীতিবোৰ লাহে লাহে মানে কমি আহিব ধৰিছে ন। ত' এ আগতে ধৰা যেনেকুৱা। অনুভৱ হৈছিল গাঁৱত গৈ বিহুৰ সময়ত সেই অনুভৱটো এতিয়াও আছে। কিন্তু। নথকা নহয়, কিন্তু একেবাৰে যে। এনেকুৱা আছিল আগতে সেই অনুভৱটো কিন্তু এতিয়া তুমি যদি গাঁৱত যোৱা সেই এক একে অনুভৱটো কিন্তু তুমি নাপাবা অলপ হ'লেও কিবা বস্তুত নহলে বা কিবা অংশত এনেকুৱা লাগিব যে কিবা নহয় কিবা এটা কম হৈ আছে এই সংস্কৃতিটোত উ
উম হয় সেইটোতো বৰ্তমান মানে এইটো প্ৰভাৱ গাও চহৰ বুলিয়ে নহয় এইটো গাঁওতো পৰিছে গাঁৱৰ লৰা ছোৱালী বোৰো মানে লাহে লাহে এইবিলাক দিশৰ পৰা মানে আঁতৰি আহিছে আৰু যেনেকে আগতে গাঁৱত গৈ একেলগে মিলি আনন্দ ফূৰ্তি কৰিছিলো বৰ্তমান এতিয়া সেই সেইটো অলপ হ'লেও গাঁৱৰ ফালেও কমিছে ক'ব গ'লে কিন্তু কি কৰিব আৰু যদি সিহঁতক জনাবলগীয়া হয় আমি আমি সিহঁতক মানে অৱগত কৰাব লাগিব যে বিহুতটো বা অসমীয়া সংস্কৃতিটো আমাৰ অসমীয়া জাতিৰ বাবে কিমান প্ৰয়োজনীয় ত সেইকাৰণে আৰু যদি এনেকে মানে থাকে যে একো নাজানে তেওঁলোকে মানে ভাল ধৰে তেনেকে হলে পিছলৈতটো অলপ ভৱিষ্যতলৈ দিগদাৰী হ'ব পাৰে আৰু
হয় দিয়া তাকে মানে আমি দুজন মানুহে এই বিষয়ে কথা পাতিলেও ইমান লাভ নহ'ব দিয়াচোন যদি কাৰণ যিবিলাক মানুহে বা যিবিলাক লৰা ছোৱালীৰ বিষয়ে জানিব লাগে তেওঁলোকে যদি তাৰ দিশটোৰ বিষয়ে সঠিকভাৱে গম নাপায়।
হয়। সেইটোৱে আৰু
যিয়ে নহওক আমি যেতিয়ালৈকে আছোঁ ধৰা তেতিয়ালৈকে নিজৰ সংস্কৃতিটো আমিয়ে বৰ্তাই লৈ যাব লাগিব। তেতিয়া তেওঁলোকেও এটা দিশ বিচাৰি পাব।
হয় হয় বৰ্তমান যিটো আমাৰ আমাৰ জেনেৰেচন যিটো আমাৰ সেইখিনিলৈকো ঠিকেই আছে যে আমি মানে সকলোখিনি জানো বা আমি সকলোখিনি পালনো কৰিব চেষ্টা কৰো কিন্তু যিটো আমাৰ পিছৰ জেনেৰেযন সেইটো মানে খুব কম আৰু মানে আগ্ৰহী নহয় এইবিলাক দিশত বুলি মই তেনেকে ভাবো আৰু তে পিছলৈ কি হয় নাজানো আৰু
ঠিকে কৈছা দিয়া বাৰু আজিলৈ ৰাখিছোঁ নহ'লে পিছত আকৌ এনেকৈ কথা পাতিম।
অ ঠিকে আছে দিয়া পিছত আৰু এদিন এনেকে সময় পালে কথা পাতিম বাৰু আজিলৈ হ'ব।